শুই আছো, তুমি?
শুই আছা, আজি বোলে আকৌ এন চি চি গৈছিলা বোলে।
আহিলো গৈ, মাত ভাঙিছে শুনিছা নাই মাত।
কিহৰ কাৰণে?
চিঞৰিব দিছে। আহ, চিয়ৰিব দিছে অ' আহ জয়হিন্দ। যি চিঞৰিব দিয়ে।
লে কি ত্রিশটা তিশটা বোলে পোচ আপৰ সেই মাৰিব
অ' পোচাপ চিতাপ মাৰিব দিছে, তিনি পাক তিনি পাক দৌৰিব দিছে অ'।
সেই কালি কি ডেমো আছিলে?
অ' স ডেম' ডেম' মানে যেনেকে এক্জাম টো হ'ব একজামৰ সটো হ দেম', আজিও ডেমই আছিল আজিও আছিল ইণ্টাৰভিউ।
আজিও আছিলে?
অ' ধৰ আমি কেইটা আহিলে কেনেকৈ কৰিব লাগিব, কি নিজৰ নামটো কি এন চি চি কিয় ল'ব লাগে আৰু আমি সিহঁতে আমাক মোক ধৰ বা তোমাক কিয় ল'ব।
অ'।
কি ললে কি প্ৰফিট হ'ব সিহঁতৰ কি প্ৰফিট হ'ব তোমাৰ কি প্ৰফিট হ'ব সেয়া আৰু। উম, তই বিশ্বাস কৰিছা অ' সেয়া প্ৰশ্ন সোধেতটো যি সোধে অসমৰ বিষয়ে স অসমৰ বিষয়ে সোধে ইণ্ডিয়া সোধে, প্ৰাইম মিনিষ্টাৰ কোন। অ' প্ৰাইম মিনিষ্টাৰ কোন, প্ৰেছিডেণ্ট কোন সেয়া সুধিব, অ' চাৰে সাত চাৰে সাতটাৰ পৰা বাৰটা বিছলৈকে বহাই থৈ দিছে।
হয় নেকি?
ন' বহি থাক এনেকৈ ভৰি দুটাৰ তলত। মুতিব লাগিলে মুতিব যা পানী খালে পানী খা।
মানে বহিয়ে তুমি থাকিব লাগিব।
নহয়, এতিয়াতো বহিয়ে থাকিব লাগিব।
এতিয়া এন চি চি বিখন হ'লে বাৰু কামত আহিব দিয়া, বিখন উলিয়াই লোৱা।
বি আৰু চিখন দু-দুইখন উলিয়াব লাগিব।
অ' দুইখনে উলিয়াই ল'ব লাগিব। চিখন থাকিলেতো বেছি চি বেটাৰ আৰু। চিখন থাকিলে মেইন।
উম। এতিয়া কি কৰি আছা?
আছোঁ এনে বহি কিনো কৰিম। বাকী কি খেলা কোৱা নাই আৰু ন' গ'ল।
এতিয়া এতিয়া খেলা কৰা গ'ল। এতিয়া ভলীবলটো উলিয়াই ল'ব লাগিব বুজিছে নে নাই?
ভলীলটো পাৰি। ভলীবল ক'ত খেলিবা আজি ফিল্ডতো পানীয়ে হ'ব না।
সেইকাৰণে নহয় ন' ভলিবল ক'ৰডৰ ওচৰত? ন' ভলীবল কৰ্ডৰ ওচৰততো নহয় ন'।
ভলীবল ক'ৰডৰ ওচৰত পাৰি বাৰু নোৱাৰা নহয়।
সেইখন ক'ৰ্ডখন ভালকৈ কান্দি কাটি ল'ব লাগিব, তাৰপিছত নেট নেট নেটখন নেটখন বান্ধি লৈ পেলাই ধুনীয়াকে কৰিলেই হ'ল আৰু।
উম, উম, তাত পাৰিবা নোৱাৰা নহয়। নেটখন আছেই বোলা লগাই থোৱা ন'?
অ' নেটখন লগাই থোৱা আছে, টানিব লাগিব। মি-মিন্ময়ে কৈছিলে। এদিন এদিন ফ্ৰী। অ' ৰাতিটো বৰষুণ দিব, এতিয়া এই মাত্ৰ দিছিলে।
অ' দিছিলে অ'। এই বতৰ তুমি মহিমা বুজিয়ে নোপোৱা কিনো কৰি আছে।
তাকে। বৰষুণো দি দিয়ে আৰু ঘপছে।
ক্লাছ ক্লাছ কেতিয়া পৰা হ'ব? এক
ক্লাছ এ-এক আগষ্টৰপৰা অ'।
ভাত পানী খালা?
কি আছিলে ইকনমিক্স ন'?
অ' ইক'নমিক্স আৰু ফিল'চফি মাইনৰ। অ' এটা তানো এটা তানো এটা সহজ দিছোঁ আৰু।
অ' নহ'লে দুইটা টান ললে মৰি থাকিবা।
অ'। উম কোৱা মেজৰ মেজৰ ক্লাছটো কৰিম আৰু মাইনৰ ক্লাছটো কেতিয়াবা কৰিলেও
না মাইন'ৰটো কৰিবা, এসপ্তাহত এটা বা দুটা কৰিলেই হ'ল। লাষ্টৰ ফালে নালাগে আৰু থাৰ্ড চেম ফর্থ চেমৰপৰা নকৰিলেও কোনো কথা নাই। ইমান একো নকয় মানে মানে ডিপাৰ্টমেন্টত তোমাক মিলাই দিব কে।
উম, সেয়া মিলাই দিব ভালকৈ চিনাকি হৈ ল'লে।
অ' ডিপাৰ্টমেণ্টত তুমি যদি ক্লাছ কৰি থাকা তোমাৰ পাছ কৰ্চৰতো মাথা নামাৰে। তেতিয়া তো-তোমাৰ মানে নিজৰ ডিপাৰ্টমেণ্টত আহে ন' এট এটটেনডেন্স হেৰি চেৰি কিবা কিবি দি দিয়ে। সেয়া ডিপাৰ্টমেট মিলাই দিয়ে। আমাৰ মানে তেনেকে মিলাই দিছিলে সেইকাৰণে।
উম, এতিয়া আমাৰ গাঁৱৰ আধা, ভাত পানী এই আহি পেলাই পাইছোহে চাৰে চাৰিটামানত। চাৰিটা বজাত খাইছোঁ চাৰিটাত, নহয় অথনি পালোঁ এই চাৰিটা বজাত খালোঁ ভাত। অ' তেতিয়াই যোৱা। মানে বাৰ ঘণ্টাই আৰু। অ' বহাই থৈ দিছে, থিয় কৰাই থৈছে আকৌ আহা যোৱা কৰোঁতে গৈছে ন'। অহা যোৱা কৰোঁতে আকৌ ৰাস্তাডাল যিহে আৰু। এক্সাম জানো দচ তাৰিখ নাইবা দহ, বাৰ, পোন্ধৰ এনেকুৱা এই তিনিটা ডেইট দি দিছে। এটা এটাৰ জত হ'ব এই দুমাহৰ
তাৰ পিছত একজাম পাছ কৰাৰ পিছত মানে তাত তেতিয়া ৰেগুলাৰ যাব লাগিব আৰু।
ৰেগুলাৰ নহও শনিবাৰে দেওবাৰে।
অকল শনিবাৰে প হয় নেকি?
উম।
অ' দিয়া কৰি থোৱা এইবিলাক এইবিলাক চাৰ্টিফিকেট থাকিলে ভাল কামত আহে।
পোন্ধৰ আগষ্টটো পোন্ধৰ আগষ্ট আহিছে ন সেইটো এতিয়া ৰেগুলাৰ যাব লাগিব।
উম, উম বেয়া নহয়। অ' ঠিকে আছে। অ' পোন্ধৰ আগষ্ট আছে নহয় ন অ' তোমালোকৰ এতিয়া ৰেগুলাৰ হব আৰু।
ৰেগুলাৰ মাতিব পোন্ধৰ আগষ্ট শেষ হোৱাৰ পিছৰ পৰাহেই শেষ হোৱাৰ পিছতে আৰু দুদিন দুদিন।
আকৌ পু আগষ্টৰ পিছৰ পৰা লাহে লাহে আকৌ তোমাৰ ডিচেম্বৰ মান পাই গ'লে আৰু নৱেম্বৰ ডচেম্বৰ পাই গ'লে তোমাৰ আহি গল ন ছাব্বিছ জানুৱাৰী।
অ' ছাবিছ জানুৱাৰী আহি গ'ল ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ দিনত সেইটোৱে
একো নাই কৰিলে ভাল দিয়া দেহাতটো ভালে থাকে, এক্সাৰচাইজ থাকিব।
এই যি ভাগৰ লাগে হাতে চাতে থিয় কৰা শুৱাই থৈ দিব। অ' পোচাপ প্ৰয়োজনত তলৰে দি পেলাই ৰখি থাকিব দিয়ে, ত্ৰিছ এক দুই তিনি এনেকে নহয় এক একটোৱে দীঘলকৈ নাজানিব তাৰপিছত ন অলপ বেয়া এটা শ্ল' দিয়ে মানে এইটো তিনি দুই মিনিটমান গেপেই দিয়ে একৌ দুই মাজত। আকৌ তুমি যদি মুটিব যোৱা তেতিয়া চলাই গ এক চাৰি দহ ডাৰে তিনিটা শেষ। অ' সেইডালে কাউণ্টিং দিয়ে।
তাৰপিছত তুমি আহ আহ আহি দেখোন নাপাবাই।
অ' আহি নাপালে তাৰ পৰাই মতাই মুতিব মুতিব পাৰি আৰু মুতি আহিতে খালী এনেই জপিয়াই জপিয়াই আহিব লাগিব আৰু বাগৰি বাগৰি আহিব লাগিব সেই তেনেকুৱা। অ' সেই খোপা
এইবাক কোনে কয় হেৰি আছা নেকি?
ডাঙৰ চিনিয়ৰ চিনিয়ৰ আছে অ'। ঠাইড অ' সেইবিলাকে কৰাই থাকে। উম, উম আৰু দুবছৰ পিছত চিনিয়ৰ হৈ যাম আৰু। আৰু অহা বছৰলৈ অকণমান অকণ চিনিয়ৰ হ'ম। তাৰপিছৰ পৰা অ' তাৰ পিছৰ পৰা য অ' থাৰ্ড আৰু তিনি বছৰ পিছত চিন্তা নাই আৰু আমিয়ে ডাঙৰ মানে তেতিয়া।
অ' কি বি বি কেই বছৰ বিখন?
বিখন দুবছৰ চিখন এবছৰ।
চিখনে এবছৰ মানে তিনি বছৰ তোমাৰ ডিগ্ৰীও কমপ্লিট হব চি ওলাব আৰু
অ' ডিগ্ৰী কমপ্লিট হোৱা আগতে হৈ যাব যদি মই চাৰি বছৰ কৰো বা নকৰিলে নাই আৰু। আমাৰাক আধা আমাৰাকে আধাখিনি তেজপুৰক আহ চব মিনোৱা
ন মিনাৰ বাহি বাবাক বৰ্তা জীয়েকৰাহ ল'ৰা ছোৱালীজনীৰ বাহিৰে চব তেজপুৰ কলেজত ন? যোনে যি পাইছে লৈ লৈছে আৰু মই মই হৰহ তাৰপিছত এই কাজুটা ছোৱালীজনী
অ'।
তাৰপিছত এইয়া ৰীণা জেঠাইহঁতৰ এইজনী। তা তাৰপিছত এইয়া এইফালৰ কোন আছিলে কুকী বাহঁতৰ যে
অ' ইহ'তৰ ছোৱালীজনী অ'।
অ' অ' সেই সেই কেইযোৰ গোটেই কেইটা। অঁ অঁ পলিটিকেল ছাইঞ্চত লৈছে মেজৰ, তাৰপিছত জাগৰণ পাছ ক'ৰ্চ পাছ ক'ৰ্চ কৰিছে।
জাগৰণে মানে গোটেই সোপা তেজপুৰ কলেজ?
চব তেজপুৰ কলেজ, দৰং কলেজৰ প্ৰথম দিনা গৈ আৰু দহটা বজাত ঘৰত সোমাইছোঁ, ছেকেণ্ড দিনা দেতাই যাব নিদিলে গৈ আৰু।
এ নালাগে। কি জানা আৰ্টচৰ আৰ্টচৰ কাৰণে কিন্তু তেজপুৰ কলেজ ভাল হয়।
অ' অ'।
বুজিছা
অ' হেইটোৱেটো।
দৰঙতে লৈছা কি তেজপাৰ কলতে লৈছা, আৰু এটা কথা পঢ়িলেই হ'ল কি আৰু। কলেজ বুলি কি কথা আছে হে হয়নে?
আৰু দং দৰং কলেজত এতিয়া কি হ'ল মানে বেয়া হ'ল, তেজপুৰ দৰং কলেজ শ্লেছ ইউনিভাৰ্চিটি হ'ল ন।
অ' আৰু তোমাৰ মানে তাত যদি তুমি প্ৰফেচাৰ লগত কেনেবাকে বেয়া হ'লা।
এই বা এই বে মানে বে অ' বেকেই লগাই থাকিব।
সিহঁতে তোমাৰ নিজৰ হেৰিতে প কুৱেশ্যন কাটিব নিজৰ হেৰিতে ভাল হ'লে বাচি গ'লা বেয়া হ'লে মৰি গ'লা। আৰু আৰু তোমাৰ অ' অ'টোনমাচ হ'লে বেয়াহে এক্সচুৱেলী ভাল নহয়, তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কি হ'ল এটা কাৰণে ভাল জানা নাজানা গোটেই পেপাৰ টো কমপ্লিট কৰি আহা
অ' অ' মাৰ্কচ দিব উম মাৰ্কচ দিব।
পাছ পাছ কৰিবাই, মাত্ৰ গোটেইখিনি কুৱেশ্যন কৰিব লাগে।
অ'। বাকী ভাত পানী ভাত পানী বনালে নাই?
ভাত পানী খালো, আমাৰ সিজোৱা ভাতহে আৰু মানুহ মৰা নাই।
অ' গ'ম পাইছো। মিন্ময়ে ফোন কৰোতে মই ভাবিছো গাহৰি মাংস চাহ মাংস খালা নে বোলো?
তাৰ চাগে লোভ লাগিলেই চাগে।
উম উম। হৰয়ে মই টেম্পুত আহোতে হৰ মানে এনেকুৱা টোপনি গৈছে মুখত লেলাৱটি বৈ গৈছে গৈ। ইমানেই টোপনি তাৰ অ' টেম্পুত। এই শুলে মই গৈছিলো নহয়, ব'ল অ তাৰ ওচৰত মই বোলো তাৰ ওচৰলৈকে যাওঁ হয় আহিছিলোঁ চাৰে চাৰিটা বজাত আহিযেকি লগতে ইফালে আহি গ'লোঁ। সি টোপনি ক'বই নোৱাৰে, মাকে কৈছে শুলে মই অঁ অঁ বেয়া শুইছে মানে আৰু।
হে'।
গা পা ধুই লৈ, মোৰ টোপনী দালে নাহিলে। টোপনিয়ে নাহিলে, ভালকৈ ৰাতিয়ে সোমায় ভালকে।
অ' এতিয়া এতিয়া আকৌ এতিয়া শুই ল'লে তোমাৰ ৰাতি আকৌ টো। পনি নোহোৱা হ'ব
টোপনীয়া নাহে অ', ৰাতি টোপনী নাহিলে আকৌ কাইলৈ সোনকালে ওঠিব নোৱাৰিম। কাইলৈ সোনকাল উঠিব নাযাওঁ, কাইলৈ কাইলৈ নাযাওঁ। কাইলৈ নাযাওঁ, আকৌ পৰহিলৈ যাম। এই এদিন গা ডাল ৰেষ্ট দিওঁ অ'।
আকৌ কি পৰহিলৈ যাবই লাগিব।
মানে এইটো সপ্তাহ ৰেগুলাৰ অ'।
মানে এক্সাম পাছ কৰাৰ পিছতহে তোমাৰ সপ্তাহত মানে শনিবাৰ দেওবাৰে
অ', এই পোন্ধৰ আগষ্টলৈকে ৰেগুলাৰ হৈ থাকিব, তাৰপিছৰ পৰা শনিবাৰে দেওবাৰ হ'ব।
অ'।
মানে এতিয়া চেহেৰাকেইটা চাইছে কোন ভাল কোন বেয়া।
পোন্ধৰ আগষ্টলৈকে ৰেগুলাৰ
উম-উম
বেছি দিন নাই বাৰু জুলাই এইটো অ জুলাই মাহতটো আৰু আগষ্ট একমাহ একমাহ ধৰি থোৱা আৰু
উম-উম
এতিয়া ৰেগুলাৰ যাব লাগিব।
নহয় কাইলৈও নাযাওঁ এই কি কিমান যাব ডেৰশ ডেৰশ টকাকৈ যদি ছয়দিন যাওঁ ছদিন ডেৰশ টকাকৈ নশ টকা এতিয়া ত্ৰিছ টকাকৈ লৈছে আজি চল্লিছ টকা লৈছেগৈ ৰাতিপুৱাইতিৱাই
ৰাতিপা চলিশ টকা লৈছে।
অ', আজি চল্লি টকা লৈছে এই তেজপুৰৰজৰ সন্মুখত থৈছেগৈ যে,
অ', সেইকাৰণে একেই কথা দিয়া টনন্ত মলাকে এইেইখন দ দহ টকাই লৈ লয়।
এই খন ৰাতিপুৱাখন খোজকাঢ়িব পাৰি বাৰু।
মইতো কলেজ পঢ়োতে তো মই খোজ কঢ়ি অহা যোৱা কৰিলো। মই ইয়ালৈকে যাওঁ আৰু তোমাৰ এই কৰ্ট চাৰিআলৈকে বাকীখিনি খোজকাঢ়িয়ে যাওঁ। কোনো টমটমত যায়।
উম দহ টকা এ নিয়ে এই ওচৰে
এইখনন জেগাহে আমাৰো কি আৰু আমাৰ কাৰো কিমান দূৰ এইখন হ
সৰুতে পিঠা খপাই খোজকাঢ়ি খোজকাঢ় আহিলোঁ বেগ চেক লৈ স্কুলত সেইটোৱেইত এতিয়া চাই আজি চলি কৈছে এইটো বেয়াগছে ত্ৰিছটকাকৈ লৈ পি আৰু
খুলিলে কেনেকে অহাোৱা কলেজ খুলিলে কেনেকে মিলাবা এক তাৰিখতো কলেজ হ'ব
খৰজ কৰিলে এই সেইটো মিলাই দিব নয় এন চি চি টো
অ', অ', তেতিয়া তোমাৰ চাগে ৰাতিপুৱা সোনকালে শেষ কৰি দিব চাগে।
হয়। সোনকালে শেষ কৰিব হয় শনিবাৰে দেওবাৰে হ'ব।
উম, তেনেকুৱা কিবা এটা কৰিব চাগে।
শনিবাৰোবা আবেলি হ'ব চাগে আকৌ দেওবাৰে ৰাতিপুৱা বা আবেলি তেনে কিব মিলাই দিব শনিবাৰ দিবলৈ কষ্ট হ'ব।
কষ্ট হ'ব নে তোমাৰ ক্লাছ ৰাতিপুৱা ধৰা ৰাতিপুৱা ম যাবাক আকৌ ৰাতিপুৱা শেষ কৰি আকৌ লগতে কলেজৰ ক্লাছ
আৰু ড্ৰেছ চেঞ্জ কৰিব নাই। ড্ৰেছটো চেঞ্জ কৰিব নালাগে বুলি কৈছে এন চি ড্ৰেছডালে পিন্ধ পিন্ধি পেল। কাৰ্ কৰিব পাৰি বুলি কৈছে যে এইটো ভাল প্ৰফিট হ' নাই।
মানে এইটো ট্ৰেক পেণ্টটো আৰু স্পৰ্টিংটো যে।
অ', সেই দুটা পিন্ধিলে পাই এ ক্লাছ কৰিব পাৰি বোলে।
এ, এনেই ড্ৰেছো কেতিয়া হেৰি মানে কেতিয়া পিন্ধিব লাগে। ড্ৰেজ
কোনেকৈ খাকি থৈ য এ, পোন্ধৰ আগষ্ট ছাব্বিছ জানুৱাৰী কৰিলে।
অ', এনে মান তো মই এইটো দিছে ন স্পৰ্টিঙৰ পেণ্টোৱে
এতিয়া ফাৰ্ষ্ট ইয়াত স বগা স্পৰিঙ ক'লা পেণ্ট একো নিলিখাৰা বগা তাৰপিছত আমি এবছৰ হৈ যোৱাৰ পিছত যেতিয়া ছাব্বিছ জানুৱাৰী শেষ হ'ব তাপিছ পা আমি হেৰি ল'ব পাৰিম আৰু এই এন চি জিৰ ট্ৰেকপেণ্টো আৰু এন চি জিৰ চোলাটো এন চি জ বুলি লিখাটো
অঁ তেতিয়াহে পা পাবা সেইটো
আগত এই যেতিয়া তিনি বছৰ ওৰ হ'বগৈ তিনি বছৰ হ'লে নীলা নেভি ব্লু আৰু সেইটো নেভি ব্লু প্লেন আৰু নেভি ব্লু ম হেৰিটো স্পৰ্টিং
মানুহেইটো এ এন চি চি চি মানে এনে কোননো
অঁ কোনে কোনটো ৰেংকত গম পাই যা হৰ হৰা টাউনত হৰা টাউন ৰুম নম বুলি কৈছে মোৰ তাতে দে, মিলাই কিবা এটা কৰি থাকি দিম আৰু অ', এই ৰাস্তাডাল বহুত বেয়া অ'। কিমান অহা-যোৱা কৰিবা, কোৱাচোন। ৰাস্তাডাল বেয়া কাৰণে
সেইটোতো হয় বাৰু, নোহোৱা নহয়।
ৰাস্তাডালো বেয়া। আকৌ সদায় যেতিয়া-তেতিয়া মাত কাটি দিয়ে ডেৰশ-দুশকে টকাকে আকৌ ইয়াৰ পৰা অহা-যোৱা
উম, নহয় বাইক-স্কুটি থাকিলে পাৰিবা বাৰু।
অ', বাইক-স্কুটি পাৰিলে পাৰি আৰু ঘৰৰ স্কুটিখন ভাল কৰিলে, তেতিয়া ঠিক, চিন্তা নাই আৰু
অ', তেতিয়া চিন্তা নাই। কিন্তু এনেই টেম্পুত অহা-যোৱা কৰি-মৰি যাবা, কিন্তু দেই। ভাড়া দি-দি মৰিবা আৰু, থেকেচনী